অ ', শুনিছো কোৱা
অ', ভাত পানী খালা তুমি
নাই, নাই, খোৱা নাই তুমি?
মইে খালো ৰবা
অ', কি কৰি আছা এতিয়া?
সেয়া এনেই আছিলো ৰবা, ত আজি এটা বিষয়ৰ পৰা অলপ আলোচনা কৰিব খুজিছিলো
হয়, কওকচো
হয়, এই জীৱনৰ লক্ষ্য ৰ ওপৰত অলপ কথা পাতিব ওলাইছিলো
হয়, হয়, এইটো আমাৰ যথেষ্ট গুৰুত্বপূৰ্ণ এক বিষয় বা দিশ
হয়, নিশ্চয় আৰু জীৱনৰ লক্ষ্যৰ উম জীৱনৰ লক্ষ্য়ৰ প্ৰতিজন মানুহৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয় আহ লৈ জীৱনলৈৈ জীৱনৰ লক্ষ্যৰ অ', অবিহনে মানুহৰ জীৱন দ্ষীণ যেন লাগে আপুনি কি ভাবেনো?
হয়, হয়, আমাৰ প্ৰতিটো মানুহৰে আহ জীৱনত আহ জীৱনৰ লক্ষ্যক এক আহ অবিচ্ছেদ্য় অংগ, জীৱনৰ লক্ষ্য অবিহনে আপুনি কলেই মাত্ৰ যে আমি অ', মানুহ বা আমাৰ জীৱনটই আধৰুৱা যেন আমাৰ অনুভৱ হোৱা দেখা যায় গতিকে আহ, আমি যি যিটো আমাৰ জীৱনৰ লক্ষ্য আমাৰ সকলোৰে। অ, কিবা নহয় কিবা এটা আমাৰ অ, সকলোৰে বেলেগ বেলেগ কৰিৰি লোৱা। আহ সেইটোক আমি আমাৰ সমাজত চখ বুলিয়ে কওঁ আমাৰ সকলোৰে। থাকেই হয়তো তোমাৰ কিবা। এটা বেলেগ আহ দিশৰ ওপৰত থাকিব পাৰে হয়তো মোৰ কিবা। এটা বেলেগ দিশৰ ওপৰত থাকিব পাৰে।
হয় হয় আপুনি অ, তুমি ঠিকে ক'লা। আহ এতিয়া চাব যে মোৰ মতেতো জীৱনৰ লক্ষ্য় হৈছে ভৱিষ্যত। অ, যত আমি কি হ'ব বিচাৰো। বা কি কাম সম্পূৰ্ন কৰিব বিচাৰো তাৰ এটা স্পষ্ট ধাৰণা হয়। অ, লক্ষ্য থাকি থাকিলেহে মানুহৰ জীৱনৰ আহ মানুহৰ নিজৰ সময় সঠিকভাৱে ব্যৱহাৰ। ব্যৱহাৰ কৰিব পাৰি আৰু লক্ষ্য। সেই মানুহক পৰিশ্ৰমী আৰু শৃংখলাবদ্ধ হ'বলৈ সহায় কৰে। তোমাৰ জীৱনৰ লক্ষ্য কিনো?
মোৰ জীৱনৰ লক্ষ্য হৈছে মই এজন পুলিচ হোৱা। ভাল এক বিষয়া পুলিচৰ। অ, আপোনাৰ?
অ, মইতো এজন শিক্ষক হ'ব বিচাৰো। অ, শিক্ষাৰ জৰিয়তে সমাজৰ উন্নতি সাধন কৰাটো মোৰ লক্ষ্য।
হয় হয়, ভাল কথাই কৈছে আপুনি এইটো।
হয় হয় অ, আৰু চাব যে এই অ শুনিছো আৰু যে। শিক্ষকসকলে তো সম, সমাজ গঠনত। গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এ, চাবা যে এতিয়া। শিক্ষকে বহুতো পঢ়া শুনা চাল আ উম, যোনে পঢ়া শুনা নকৰে নাজানে সিহঁতক বহুতো শিক্ষা দিয়ে। শিক্ষা দিয়ে জ্ঞান দিয়ে সেয়ে স ময়ো মানে এজন শিক্ষক হ'বলৈ। বিচাৰো আৰু আপুনি মানে পুলিচ হোৱাৰ এইটো মানে কিয় বিচাৰে ক'ব পাৰে। পাৰিবনে?
হয়, মই। সেয়ে আৰু আমাৰ যাতে মই পুলিচ এ, পুলিচৰ এজন। ভাল বিষয়া হয় আমাৰ সমাজৰ লগতে আমাৰ। ধৰি লোৱা সমাজত কিছুমান অলাগতিয়াল যিবোৰ কাম আছে। সেইবোৰ আমি মই বা আমাৰ অ, যি মাধ্য়ম উাধ্মৰ দ্বাৰাই সেইবোৰ আমি বাধা দি বা। বিভিন্ন পৰ্যয়ৰ মাজেৰে সমাজখনক যাতে ভালদৰে বা আমাৰ। অসমখনক যাতে ভালদৰে আগুৱাই নিব পাৰো তাৰ প্ৰতি মোৰ আহ। সেইবোৰ মোৰ কৰিবলৈ যথেষ্ট আগ্ৰহ আছে। বা সেইবোৰ কৰি মই এতিয়াৰ পৰাই আৰু ভাল পাওঁ সৰু অৱস্থাৰ পৰাই গতিকে। এইটোৱেই আৰু মোৰ।
অ, খুব ধুনীয়া তোমাৰ লক্ষ্য দেই আৰু চাব যে। লক্ষ্য পূৰণ কৰিব হ'লে আমাৰতো। অ, বহুতো গুণ লাগে এতিয়া যেনেকৈ। কঠোৰ পৰিশ্ৰম ধৈৰ্য্য, আত্মবিশ্বাস আৰু। নিয়মানুব্ততা অতি প্ৰয়োজন এ মইো। সেইদৰে এ ভাবো যে কেৱল। সপোন দেখিলেই নহয় সেই সপোন স্বাভাৱিকতে কৰিবলৈ চেষ্টা কৰিব লাগে আমি।
হয়। অ, আমি বৰ্তমান দেখিবলৈ পাওঁ যে আমাৰ বহুতো মানুহে। সপোন দেখে কিন্তু সেই সপোনৰ পিছত যে কিমান কষ্ট জৰি়িত হৈ থাকে সেইবোৰ আমাৰ মানুহে কিছুমান মানুহে অনুভৱেই কৰিব নোৱাৰে কাৰণ মানুহে আহ আমি সপোন দেখাটো এক স্বাভাৱিক কিন্তু তাক আমি ডাইৰে অ আমি প পূৰ্ণতা ভাৱে পাবলৈ হ'লে আমি সকলোৱে হয়তো যিটো দিশৰ ওপৰত আমি আগ্ৰহ সেইটো দিশৰ ওপৰত আমি ভালদৰে জ্ঞান আহৰণ কৰিব লাগিব লগতে তাৰ যিটো আমাৰ কৰ্ম সেই কৰ্মবোৰো আমি শিকিব লাগিব সেইবোৰ কৰিলেহে আমি আৰু জীৱনত এক ভালদৰে আহ জ্ঞান আহৰণ কৰি সেইবোৰৰ ওপৰত আমি ভালদৰে উত্তীৰ্ণ হবলৈ পাৰিম বা জীৱনৰ লক্ষ্য়ত আমি উপনীত হব পাৰিম
হয় হয় ঠিকে ঠিকেই হলা আৰু চাবা যে বহুত এনেকুৱা হেৰি আছে ন যে ছাত্ৰ জীৱনতো লক্ষ্য়ৰ ভূমিকা বহুত এ যেনেকে যেনে ছাত্ৰ জীৱনতে লক্ষ্য় নিৰ্ধাৰণ কৰিল কৰিলে ভৱিষ্যৰ ওৰত আমি আমাৰ ভৱিষ্যয়ৰ ওপৰত সহজ হৈ পৰে অ লক্ষ্য়ই শিক শিক্ষাৰ্থীক পঢ়া শুনাত অধিক মনোযোগী কৰি তোলে অ যেনেকুৱা আমাৰ যদি এটা লক্ষ্্য থাকে আমি তেতিয়া আৰু পঢ়া শুনাত মনো মনোযোগ দিব বাৰো আমি তাত যে আমি ভাবো যে আমি যদি এইটো সম্ভাৱো তে আমি আৰু তাতকৈ এনে আমি যিখিনি মানে প়ো তাতে আমি আৰু দুইগুণকৈ বেছি পঢ়িব পাৰো আহ লগতে সময়ো অপচয়ৰ পৰা আঁতৰে আঁতৰাই ৰাখে আৰু তেওঁলোকৰ পৰাম পৰামৰ্শ আৰু শিক্ষাইে শিক্ষাৰ্থক সঠিক লক্ষ্্য বাছনি কৰাত সহায় কৰে ন অ আৰু
উ
ক
অ শুনিছো নে
অ অ শুনিছো
অ অলপ অ কওক
সকলোৰে লক্ষ্য় একে হোৱা উচিত নেকি আপুনি কিবা জানেনেে তাৰ বিষয়ে অলপ ক'বচোন জানে যদি
অ চাবলৈ গ'লে আমাৰ নিজৰ মনটোৱে কি বিচাৰে আমি তাৰ ওপৰত মনটয়ে কি বিচাৰে বা আমি মনটোৱে কি হব বিচাৰে আমি সি পোনপ্ৰথমে আমি নিজক প্ৰশ্ন কৰিব লাগে যে মই এইটো হৈ আমি মই কেনেধৰণৰ কাম বৰ সমাজত বা নিজৰ জীৱনত কৰিব পাৰিম ভালদৰে সেইটোৰ ওপৰতে গুৰুত্ব দি আমাৰ যিটো জীৱনৰ লক্ষ্য় আমি নিজে আমি িৰাং কৰি লব লাগে আমাৰ ধৰি লোৱা আহ মোৰ অ অ মোৰ বন্ধুজনৰ হয়তো তেওঁৰ বেলেগ এক দিশত পাৰদৰ্শিতা থাকিব পাৰে বা মোৰ তেনে ধৰণৰ তেওঁ ধৰি লোৱা খেল ধেমালিত তেওঁৰ পাৰদৰ্শিতা আছে মোৰ হয়তো সেই বিষয়ৰ ওপৰত বা খেল ধেমালিৰ ওপৰত মোৰ পাৰশ দৰ্শিতা নাথাকিবও পাৰে গতিকে পোনপ্ৰথমে আমি নিজক প্ৰশ্ন কৰি আমি নিজে আমাৰ যিটো ষ্টক বা আমাৰ সেই সেইটো আমি নিজেই আমি আৰু হে কৰিব লাগে খিৰাং কৰি ল'ব লাগে
অ হয় হয় টোত তুমি কি ব'লা আৰু আমাৰ আমাৰ নিজৰ জীৱনৰ লক্ষ্য় আমি ৰাখিব লাগে, তেতিয়াহে আমি পিছলৈকে এজন ভাল মানুহ হবলৈ আমাৰ সহায় হ'ব
হয়, হয়
সকলোৰে প্ৰতিজন মানুহৰ আগ্ৰহ যোগ্য়তা আৰু পৰিস্থিতি অনুসৰি লক্ষ্য় বেলেগ বেলেগ হয় কিন্তু যাবাজে কিছুমানে, কিছুমানৰ আকৌ বেলেগ বেলেগ লক্ষ্য় থাকে ন বহুতৰতো পৰিস্থিতি চায়ও লক্ষ্ বহুতো এনেকুৱা থাগে যে অ', পইচা বোৰুতো অসুবিধা হোৱাৰ বাবে সি বহুতে এনেকুৱা একো পঢ়া শুনাত একো একোৱে হেৰি নাপায় জ নাই ভাবো সিহঁতৰ লক্ষ্য কি যায় সিহঁত একো পূৰণ কৰিব নাপায় সিহঁতৰোৰ লক্ষ্য়বোৰৰ একোৱে পূৰণ কৰিব নাপায়, আৰু কিন্তু লক্ষ্য শিক্ষ আৰুো সদায় সৎ আৰু সমাজ কল্যাণৰ মূলক হোৱা উচিত কেৱল ব্যক্তিগত লাভ নহয় সমাজৰ উপকাৰেও চিন্তা কৰা উচিত, এ লক্ষ্য থাকিলে আত্মবিশ্বাসো বৃদ্ধি পাই প আছে
হয়, হয়, প্ৰোন প্ৰথমে আমি নিজকে বিশ্বাস মনৰ পৰা বিশ্বাস কৰি তুলিব লাগিব যে মই এইটোক কৰিব পাৰিম, তাৰ পিছতে আমি লক্ষ্য়তো থিৰাং কৰিব লাগিব যে হয় মই এইটো কৰিমে বা মই কৰিঢ দেখুৱামে
মোৰি
শুনিছনে?
হয়, হয়, অ', শুনিছো।
ন চাবলৈ গ'লে ধৰি লোৱা অ', ই আৰু মোৰ অ ওচৰৰ এজন বন্ধু আহ অ মই হয়তো আহ যিটো দিশৰ ওপৰত আহ ধৰি লোৱা মই পুলিচ হ'বলৈ মন আৰু তেওঁৰ ধৰি লোৱা অ, ব্যৱসায় হবলৈ মন ধৰি লোৱা হ'ল। অ ', মই পুলিচৰ কাৰণে যিটো যোগ্য়তা হ'ব লাগে, যিবোৰ। ধৰি লোৱা অ। ব্যয়ামেই হওক বা যিবোৰ আমাৰ বাহিৰী অ, বা সাধাৰণ জ্ঞানৰ ওপৰত থকা। আমাৰ যিবোৰ জ্ঞান, সেইটো থকাও আমাৰ জৰুৰী তেতিয়াহে আমি। সে ধৰি লোৱা আমাৰ। যিটো পুলিচ সেই দিবৰতে আমি তেতিয়াহে আমি আগুৱাই যাব পাৰিম, আৰু সেইবোৰ যদি মই, কৰো তেতিয়াহে মই আগুৱাই যাবলৈ সক্ষম হম। আৰু লগতে মোৰ থকা বন্ধুজনে যদি সেইবোৰ নকৰি বা যদি, বেলেগৰ লগত অনয় কাম বোৰ কৰি থাক। পেহীকৰৰ ওপৰত ধ্যান নিদিয়ে। তেতিয়াাহলে তেওঁ আহ কেতিয়াও সেই দিশৰ ওপৰত সফল হব নোৱাৰে। গতিকে মই কবলৈ বিচাৰিম যে আহ আমি কেতিয়াও আহ এলেহুৱা হ'ব নালাগে আমি যিটো দিশৰ ওপৰত আহ থিৰাং কৰোঁ সেইটো আমি ভালদৰে কৰি যাবলৈ আমি আহ সকলোৱে চেষ্টা কৰিব লাগে।
হয়, হয়, ময়ো ভাবো তাকে। আৰু চাব যে লক্ষ্য়ই জীৱনৰ সফলতাৰ মূল চাবি কাটি হয় আৰু তছে আজিম উ মোৰ বহুত ভাল লাগিলে জীৱনৰ ওপৰত এটা স্পষ্ট লক্ষ্য় থকাতটো কিমান জৰুৰী সেয়াই পুনৰ বুজিলো। আজি তোমাৰ লগত ল জীৱনৰ প্ৰতি কথা পাতি আলোচনা কৰি ভাল লাগিলে।
হয় ময়ও বহুতো নজনা কথা জানিব পাৰিলো।
অ', দিয়াতে আজি আজি লৈ ৰাখিছো।
হয় হয় ঠিক আছে ধন্যবাদ দিয়ক।